তৌ
হেল্ল'
অ শুনিছা?
অ কোৱা
অহ কি কৰিছা
মই বাহিৰতে বহি আছো তুমি
অহ ময়ো এনেই আৰু ভিতৰত আছো
আচ্ছা বাকী খোৱা বোৱা কৰিলা
খোৱা বোৱা কৰিলোঁ অহ তুমি কৰিলা নাই
উম খালো দেই
অঁহ
আজি কি বনালা
আজি মাংস অলপ আনিছিলে সেয়ে খালো আ তেনেকে দাইল আছিলে লগতে
অহ
অহ তুমি পিছে
কি মাংস বনালা
অহ আজি গাহৰি মাংস আনিছিলে
আচ্ছা তুমি বেছিকে কি মাংস খাই ভাল পোৱা
মো যে গাহৰি ভাল লাগে দেই
হয় নিকি
অঁহ
অঁহ
তোমালোকৰ কি বনালে আজি
আমাৰ আজি তোমাৰ দাইল ঔটেঙা আৰু সৰু মাছ আছিলে
অহ।
তাৰ পাছত কুন্দলি, আলু ভাজি।
অহ মাছতটো ধৰা নে কিনি অনা সৰু মাছটো।
আমাৰ ভাইটিয়ে মানে পথাৰতে ধৰিছিলে।
অঁহ ঘৰ মাছটো খাই ভাল লাগে আক
বজাৰৰ চালানী মাছবোৰতকে মানে এইবোৰে বেলেগ এটা টেষ্ট আছে ত
অহ
আৰু মা হত কি কৰিছে
মাই যে তাঁত বৈ আছে
অহ তাঁত বৈ আছে নিকি
উম
অহ তুমি বোৱা নাই পিছে
মই তা-ত ওচৰলেই নাযাওঁ
অহ কিয়
এনেই মন নাযায়
অহ এনে ববলে জানা নাই
ববলে এনেই অলপকে জানো আৰু
অঁ--হ, এনেই কি কি জানা?
মই ৰুমাল বওঁ, গামোচা বওঁ কিন্তু ফুল বাচিব নাজানোঁ।
অঁ
তুমি জানা নে?
মই যে নাজানোঁ দেই শিকিব লাগিবহে আৰু
মেখেলা- চাদৰ, গামোচা সকলোবোৰ বয়ে থাকে মানে।
অঁ তাৰপাছতে, বাকি গৰম পৰিছে ন'?
গৰম বহুতে দেই।
অ অ।
গৰমৰ কথা কি কবা আৰু।
অ, হয় আক বহুত গৰম।
ও
তাৰপিছতে, তোমাৰ ভাইটি এটা আছিলে ন?
অ।
ভাইটিটো কিহত পালেগে এইবাৰ?
এইবাৰ দশম শ্ৰেণীলে পাইছে।
অহ, মেট্ৰিক দিব মানে ন?
তাকেহে কি কৰে সিহে জানিব।
আও।
তোমালোকৰ ভাইটিওঁ লগতে চাগে ন?
আমাৰ ভাইটি নাইনত পঢ়ে।
অ, এইবাৰ নাইনত পাঢ়িছে?
অ।
আচ্ছা।
তাৰ অহা বছকে পাব আৰু ট্ৰেনত।
ও।
নপঢ়েই নহয় একদম।
চেম আমাৰো নপঢ়েই।
অ অ।
বাকি আৰু ঘৰত মানুহবোৰ কি কৰিছে?
মানুহবোৰ আছে আৰু এনেই কি কৰিব। আইতা আছিল আইতা দোকানলে গ'ল। বাকীবোৰ এনেই আৰু শুই আছে।
অ। একো কৰিব মন নাযায় ন গৰমত?
তাকে। আৰু বাকি কোৱা আৰু?
বাকি তুমি, চাবোৱাফালে ৰুমত থাকিছিলা যে এতিয়া ৰুমত থাকা নে ঘৰত? ঘত।
এতিয়া মই বৰ্তমান ঘৰতে আছোঁ। মানে এতিয়া মই সৰুকে জব এটা কৰি আছোঁ। সেইটো কাৰণে আৰু, উম। সেইটোৱে আৰু সেইকাৰণে, উম। ক্লাছ মই অহা-যোৱা কৰি আছোঁ।
অহ। অহা যোৱা কৰিবলে তোমাৰ তেনেকে প্ৰব্লেম নহয়?
নাই, প্ৰব্লেম নহয় বাৰু। দুফালে হৈ যায়।
উম, হয় বাৰু দুইফালে মিলাব লাগিব নহয় ন?
অ। আৰু তুমি এতিয়া কিবা কৰি আছানে?
মই তোমাৰ এনেই সৰুকে জব এটা কৰি আছোঁ।
অ অ। কিমানদিন হ'ল কৰা?
মোৰ তাত তিনিমাহ মান হৈ গ'ল তোমাৰ।
অ এনে কোনডোখৰত কৰি আছা?
মই বৰগুৰি কৰ্টৰ ভিতৰত।
আচ্ছা বৰগুৰি ন। বৰগুৰি ওচত মোৰ লগৰজনী থাকে নহয় আগতে মানে স্কুত লগতে পঢ়া আৰু।
হয় নেকি?
অ।
তোমাৰ বেষ্ট ফ্ৰেণ্ড নি?
অ, বেষ্ট ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰি আৰু স্কুলত লগতে পঢ়া, কলেজতো লগতে পঢ়া।
আচ্ছা।
অ, তুমি চিনি পাব পাৰা।
তুমি যোৱা নে সিহঁতৰ ঘৰৰ ফালে?
উম এতিয়া বহুত দিন হ'ল যে যোৱা নাই। মানে কৰ্টৰ ওচৰতে আৰু বেছি দূৰত নহয়।
অ-অ, অ গম পালো তেন্তে কোনজনীৰ কথা কৈছা।
অ এ বৰগুৰি ফালে, তুমি দেখিছা চাগে। হয়তো এতিয়া পাহৰিব পাৰা বাৰু।
ছোৱালীজনী বেছিকে কথা নাপাতে ন?
অ, বেছিকে কথা নাপাতে দেই।
অ, গম পালো তেন্তে।
অ। ঠাণ্ডাকে থাকে আৰু অলপমান।
উম, মনত পৰিছে ন?
তোমাৰ নিচিনা উৎপাত কৰি নুফুৰে আৰু।
মইনো ক'ত উৎপাত কৰো আৰু? মই তা তেনেকেই ইমান উৎপাত নগৰ নত তাই মানে বহুতে ঠাণ্ডা আৰু কি কবা।
বাহিৰে ঠাণ্ডা মানুহবোৰ ভিতৰত মানে ভিতৰত সেতি মানে বেয়া থাকে।
অঅ। মানে অলপ হলেও মানুহে লগ কথা পাতিব লাগে। তাই মানে বহুতেই ঠাণ্ডা। তোমাৰ যোনটো তুমি কবা সেইটোহে ক'ব। উল্টাই আকৌ মানে নকয় আৰু কথা নকয়।
দেই। অ আগতে ময়ো কথা পাতিছো নহয় মানে যেতিয়া ফোন কৰো তেতিয়া মানে তাই কথা নাপাতেই। মাকক ম মোবাইলটো দি দিয়ে।
অ।
তোমাৰ লগতো তেনেকুৱা কৰিছেনে?
কৰিছে দেই। ইমান কথা নাপাতে তাই। বেষ্ট ফ্ৰেণ্ড হয় পিছে, কিন্তু ইমানো মান কথা পতা তা তাই নহয় আৰু।
আচ্ছা, মোৰটো তেনেকে এতিয়া যোগাযোগ নহয় বাৰু।
অ।
তাইৰ নাম্বাৰো নাই মোৰ ওচৰত। দিবাচোন মোক হোৱাটছএপত।
অ, দি দিম বাৰু।
অ।
আৰু বাকী কোৱা, বাকী খবৰ চবৰ নি ঠিকে ন?
উম, মোৰ ভালেই।
অ।
তোমাৰ লগৰ জনী এতিয়া কিবা কৰি আছেনে, নাই ঘৰতে থাকে?
তাই সেই বৰগুৰিত থকা লগৰজনীৰ কথা কৈছে আৰু ন?
অ?
তাইও সেই কাম এটা কৰি আছো বুলি কৈছিলে।
আচ্ছা।
অ। লগৰ মানে এতিয়া আজি-কালি চব আৰু ডাঙৰ হৈ আহিছে, চব বিজি আৰু। চবেই কিবা তাগেট, উম। কৰি আছে আৰু কিবা এটা, উম। আৰু কেতিয়াবা আহিবা আমাৰ ফালে।
যাম বাৰু। অ, বাকী তোমালোকৰ ঘৰৰ ওচৰৰ যিজনী লগৰ আছিলে তোমাৰ
মোৰ ঘৰৰ ওচৰৰ, কোনজনী কথা কৈছা বাৰু?
অলপ দন্দুৰিকে।
অ, তাই? তাইৰ লগত যে আজি-কালি কথা-বতৰা নহয় দেই।
হয় নেকি?
অ। কি কৈছা?
তোমালোকৰ কম্পিউটাৰ ক্লাছত তিনজনীকে লগত লগ পাইছিলো যে।
কেনেকে লগ পাইছিলা?
তোমালোকে তিনজনীয়ে বেছিকে থাকাচোন আৰু কৰবাত টাউনত লগ পালেও তুমি তাইৰ লগতে যোৱা যে।
অ-অ, তাইৰ লগত। অ-অ লগ পাই থাকো দেই তাইক।
চাই কথা
অ, তাই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, লগ পাই থাকো।
অ, খোৱা।
তাইও এতিয়া উম তাইও এটা কাম এতাত কাম কৰি আছে মানে, তাতো সোমালে তাই।
ক'ত তোমাৰ লগতে কৰে নে?
তাই আহ মোৰ লগত নহয়, তাই বেলেগকে কৰে।
আত্চ্ছা।
অ। তাইক তাইকো চিনি পোৱা আক ন?
অ, লগ পাইছো নহয় কম্পিউটাৰ ক্লাছত।
অহ, তাইক কি দন্দুৰী দেখা নেকি তুমি?
তেনেকাই কব পাৰি।
অহ তেনেকে দন্দুৰী অ, লগৰ আৰু লগৰ, লগৰ।
অ।
এ তেনেকে দন্দুৰী নহয় বাৰু দেই।
হয় নেকি?
অ, এনেই আৰু।
লগৰৰ কথা বেয়াকে কলে বেয়া পোৱা নেকি?
অ, লগৰ কথা কলে অলপ চলপ বেয়া লাগে বাৰু দেই।
মই আকৌ মোৰ লগৰ কেইজনীৰ কথা বেয়াকে ক'লে খুব ভাল পাওঁ।
ভাল পোৱা নেকি?
অ।
অ, মোক কিছুমান লগৰ কথা ক'লে বেয়া নালাগে, কিছুমান লগৰ কথা ক'লে বেয়া লাগে আৰু।
হয় নেকি?
অঁ। আৰু কোৱা।
বাকী আৰু ঘৰলে গৈছিলানে?
ঘৰলে যোৱা হোৱা নাই দ যাব লাগিব আৰু টাইমটোৱে নিমিলে তোমাৰ।
হয় বাৰু সেইটো।
অহ।
বাকী তুমি কামটো কৰি থকা কিমান দিন হ'ল?
মোৰ তোমাৰ পাঁচ মাহ মান হ'ল দেই।
আত্চ্ছা আৰু তোমাৰ নাৰ্ছিঙৰ ক্লাছটো কিমান দিন হ'ল।
সেইটো ছামাহ হবলে হ'ল।
আচ্ছা তেন্তে শেষে হব এবছৰীয়া হৈ চাগে তোমাৰ ন?
এ বছৰীয়া অ।
ভাল দুফালে মেনেজ কৰিব পাৰিছা দেই।
অ কৰিছোঁ আৰু।
মোৰ দ্বাৰাটো নহয় অলপ মানে কাম কৰিলে মোৰ আহি কিনে শুই থাকো আৰু সেইবোৰে আৰু।
অহ।
দিন তেনেকে পাৰ হৈ গৈ আছে।
হম ভাগৰ চাগৰ লাগে বাৰু অলপ চলপ।
তুমি আকৌ অহা যোৱা কৰাটো ভাগৰ লাগিবই বাৰু।
উম। আৰু বেছি দিন নাই আৰু তাৰপিছত প্ৰেক্টিকেল আনিব।
অ।
অ।
বাক বাকী আজিলে হব দিয়া নহলে।
অ ঠিক আছে এতিয়া ফোন কৰিবা কেতিয়াবা।
অ কৰি থাকিবা তুমিও মাজে মাজে।
উম উম।
আহিবা কেতিয়াবা আমাৰ ফালে ফুৰিবলে।
অ নিশ্চয় যাম গলে মানে ফোন কৰিম দিয়া।
অ ঠিক আছে দিয়া।
উম বাই বাই।
ওলাই।
অহ